হেল্ল'
হেল্ল'
কি কৰি আছা?
উ মই বাচন কেইটা মাজিলো ঘৰ দুৱাৰ চাফা কৰি আছো ঘৰ দুৱাৰ লেতেৰা হৈ আছিলে। তুমি কি কৰিছা?
আমি ছোৱালী আহিলে চেম্পু লগাই দিলো মাতা ম টো মৰাই দিলো
গা ধুৱাই দিছা?
অ'। খালি সি চেম্পু লগাই দিছো সি নিজে নিজে কৰি আছে
অ' ঠিক আছে।
আহ।
অ' পৰীক্ষা লাগিবতো
পৰীক্ষা দুই তাৰিখে লাগিব।
অ' ঠিকে আছে। সি পঢ়ে কেনেকুৱা?
নাই অলপ অলপ পোহতেও টোপনি মাৰে টোপনি মাৰে এই পৰীক্ষাটোহে হওক দি দিম তোমাৰ হাতত কেইদিন পঢ়িলে পঢ়াত ভাল নপঢ়ে যে ঘৰত।
টোৱে ত বদমছী কৰে মোৰ ৰাণিছে মোৰ ছোৱালীটো এনেকা কৰি থাকে। পঢ়াত থৈ, খেলি ভাল পাই পঢ়া কথা কলে মাথাটো বিষাই আছে, পেটখন বিষাই আছে।
ন তোমা ঘ ম মানে উ
গৰমটো কেনেকুৱা দিছে আজি?
বহুত গৰম বহুত গৰম।
ভাল লগা নাই গৰমৰ কাৰণে।
মণ কৰি থাকে
সেইটোৱেইতো বদমাছি কৰিলেটো দিবই লাগিব।
উম
সেইটোৱেই দি দিম টিউশন কৰিথাকিব চিন্তা নাই। কি বাট পানী খালা?
খাইছো এতিয়া আহিছে ত পনে আহিছে বজাৰৰ পৰা আকৌ লৰাক পতাব লাগিব এইটোয়ে একমই নাযাও গৰম লাগে বেছি সেইটোয়ে কম মই নাযাও গৰম লাগে বেছি লাগে, কৈছে গৰম বেছি লাগিছে মই আহি গলো।
অ' গৰম টো কেনেকা দিলে
অ'। সত আনি নিদিল মই ক' পৰা ৰঞ্জ দিম।
সেইটতো আজি কি বজাৰ
আজি বজাৰ আজি শান্তি বজাৰ।
এইকাৰণে তো বজ
অ'
টো বজাৰৰ পৰা আনিলেহে বজাৰৰ পৰা
খ ল তেল নাই তেল আনিব লাগিব অ চেনি নাই এিন আনিব লাগিব চাপৰ নাই চাপৰ আনিব লাগিব এইবিলাক লাগিবই
তুমি দুবাৰ বজাৰ কৰা।
দুবাৰ বজাৰ লাগে আলু গুটি চালু গুটি একোও নাই
মোৰ সপ্তাহ নালাগে মোৰ যেতিয়া সময় পাও তেতিয়াই বজাৰ কৰিব লাগে
সপ্তাহত বজাৰ কৰিলেই হ'ল দুবাৰ কৰিলেই হ'ল
সেইটোয়ে টো,
্ চা এক চ পি
কাম কৰিলো গৰম চ লাগি আছে বহি আছিলো। একদম লেতেৰা হৈ আছে ঘৰ দুৱাৰ
উম গৰ দছ চাফা তাফা কৰিলো কৰি পেলাই এতিয়া অলপ ৰেষ্ট লৈছো এতিয়া আৰু কাম চাম নাই। বেলেগ মানুহ আহিলেহে কাম চাম ওলাই।
টইটো এ গৰ চাল ক দিছোঁ।
বেলেগ চেলেগ মানুহ আহিলে কাম ওলায়। নিজৰ ৰান্ধা বঢ়া কাম কৰি নটা, দছটা বজাত ত হৈ যায়।
কৈছো টোপনি মাৰিবলৈ টোপনি নামাৰে। খেলি আছে। ঘৰত থাকি বদমাচি কৰে।
উম। যাম সেই সেইটো ঘৰত। যায় পেলাই চাম কঁঠাল কত আছে।
তোমাৰ দাদাই কৈ আছে কঁঠাল খাবলৈ বিচাৰিছে ভাল চাই কটা।
ক'ত যাবা
সেই ই আমাৰ হাজবেণ্ডৰ ঘৰত শাহুৰ ঘৰত
ইয়ঁতৰ গছ আছে তো ন
উম দূৰত আছে অলপ দূৰত আছে
আছে তো কঁঠাল গছ আছে নহয়
উ এই গাড়ী দি যাওঁ গাড়ী দি আহো
আৰু চিন্তা নাই
সিহঁতৰ যে কোমল বস্তু আছিল আছে
কি কলা
কমলা গছ যে আছিলে আছে গাঁও সেইটো ঘৰত
নাই নাই মৰিলে আকৌ লগাইছে অমৰা গছ আছে অমৰা অমৰা
অ মোৰ ভালে
সৰু সৰু হৈছে
সেইঘৰৰ পৰা গুটেই আনি লগাব নোৱাৰা গছ
সেই তাতে গুটি আনিলে হব
গুটি লগালেটো হৈ যায় সময় হয় লাগে
নহ'লে গুটি এটা আমি কি কটাই গুটেই সেই পুলি এটা আনি লগাই দিম
উ সেইটো অমৰা খাই কেনে ভাল লাগে
উম পুলি লগাই দিম তেতিয়াহলে হ'ব
উম সেইটোৱে কৰিব লাগে সেইবিলাক অমৰা ভাল লাগে এইবিলাক নালাগে আমাৰ ঘৰত যিটো আছে সৰু সৰুবে ভাল ভাল আছে ৰাতি কি বনাবা
ৰাতি মাছ কাটি থৈছো কোমোৰা আছে সেইবিলাক বনাম
কোমোৰা কৰপৰা আহিছে
সেয়া বাত মাৰি গৈছিলো যে দুটা দিলে
তেনেহলেতো হৈ গৈছে
উম চবজিও আছে
উ উম ছোৱালী কৈ আছে মুৰ্গী মাংস খাব এতিয়া
দালি আনিব লাগিব দালি আনিলেহে তেতিয়া গৰম দিনত খাব পাৰো আলু পিটিকা কৰিলে
সেইটো আলু পিটিকা দি দালু খালে তো ভালেই
আৰু এদিন ৰান্ধিব পাৰিম শুকান গুচখন আৰু এদিন বা দুইদিন ৰান্ধ দিব পাৰিম তেতিয়াই হ'লেহে
আমাৰটো খে
আহ
ডাঙৰ বাইদেউে কৈছিলে দিব বুলি এতিয়াই কৈ আছে মোৰ ইমান অভাৱ কেনেকে দিওঁ কেনেকে দিম বেয়া নাপাাবা মই খাই দিলো হা গুৰু
বেছিকৈ দিব নোৱাৰিলে বোৱাৰী চোৱাৰী আছে বেছিকৈ দিব নোৱাৰিলে সিটো কাকো নিদিয়ে। মইতো এই অলপ দিছো তোক অলপ দিছো বটা মাৰি অলপ দিছো খালি দাক। অলপ দিছো আবাৰ সেই খলপীয়া চাৰিটা। চাৰিটা হলেও আধা কেজি আধা কেজি গলেও কিমান গ'ল
সেইটোয়তো। এতিয়া সি অকলে কাকো দিয়া নাই নহয় বন্টিহঁতক দিয়া নাই কলে গৈছাক আকৌ ডাঙৰ। জেট টো
উম। স অকলে, অকলে খাব বিচাৰে।
সেইটোটো বাদ দিয়া। বৰা হাত ন দিলে দিব নিদিলে নাই। অ' মোক কল কৰি কৈছে তো বেয়া নাপাবা এনেকুৱা কথা অ' হ'ব ত চো পইচাও নাই লৰাহঁতে এইবিলাকে লাগে খাবৰ কাৰণে সতিয়া বনাই দি দিলো। অ' ভালেই কৰিছা বাদ দিয়া। এতিয়া খাই দিছা পিছত এতিয়া নাই এতিয়া কি কৰিবা। এতিয়া এতিয়া অভাৱ ক'ৰ পৰা দূৰ কৰিবা। সটো কৰিলে। উম নালাগে। মই কৈছো মোক দিলে নহয়।
পুখুৰীত নামিলে ছোৱালীটো পুখুৰীত নামিলে এতিয়াও উঠা নাই ছোৱালীটো একদম ব বদমাছ হৈ গ'ল
বেমাৰ হ'ব গৰমত ইমান গা ধালে উ ইমান গা ধলে বৰ বেমাৰ হব আমাৰ ইয়াতে বাৰে বাৰে লাইন টো কাটি দিয়ে জানা গৰমৰ মাজত আকৌ লাইন টো কাটি দিয়া।
আমি এতিয়া ৰিচাৰ্্চ কৰি থাকোঁ এটাৰ পাছত এটা ৰিচাৰ্্চ কৰিব লাগে
ৰিচাৰ্জ কৰাটো আছেই ৰিচাৰ্জটো সদায় কৰি থাকে আছা কাটি দি লাই টো কাটি দিয়ে বাৰে বাৰে গৈ লাইন কাটি দিয়ে ৰাতি হ'লে কাটি দিয়ে
দৌৰিব লাগে নহ'লে। লণ্টু কাটি দিয়ে আমাৰ।
এইটো এনেই কাটি থাক লনটো হচাপটো বৰুৱাই আছে সময় ম গ'লে বিশ্বটোঢ়াই দিয়ে
আহ জানো কি কৰে।
আমাৰ এই এইখিনি লাইন ডিাৰ বেছি কৰে ভাল নালাগে গৰম লাগে বেছি। আকৌ নদীৰ কিনত গ'লে গাটো একদম ঠাণ্ডা হৈ যায়।
অ'।
মজুনাথ বতাহ থাকে যে
বেলগতো, ছোৱালীক মাতিব লাগিব।
কিয়?
এয়া মোৰ পানী মাটি আছে মটৰত। ৰাটো ক'ত গ'ল এতিয়া আহিছে আকৌ গুচি গ'ল।
ক'ত গৈছে?
এ সৰু ল'ৰাটো ইফালে পৰা সিফালে যায়, সিফালৰ পৰা ইফালে আহে।
উম, খেলি থাকে।
উম, পৰীক্ষা কালি দিলে বোলেহে হ'ব, কালি যি টি আছে বোলে।
অ'। আৰু ময়ো ৰাতি মুৰ্গী মাংস আনিব লাগিব, ছোৱালী কৈ আছে মুৰ্গী মাংস আনিবৰ কাৰণে।
অ', ঠিক আছে, আনি দিয়া।
হ'ব, উম, বহুত দিন ধৰি আনা নাই যে। হ'ব তেনেহ'লে।